অহ'। উম'। আহ', আপোনাৰ নেট নাই চাগে। হেল্ল'।
অ, ' মোৰ নেটটো ঠিক নহয়। মোৰ আগতে ঠিকে আছিল, এতিয়া এতিয়া শুনি পাইছেনে?
অ', এতিয়া খুনি পাইছো, নমস্কাৰ জনালো আপোনাক।
নমস্কাৰ।
অহ'। আহ', আপুনি ভাত খালেনে?
ভাত খোৱা নাই মই এতিয়া, খাম অলপ পিছত, বনাই আছ আপুনি খালে? খালে আপুনি?
অ', মই খালো।
হেল্ল'।
অ', এতিয়া আমি এটা টপিক এ আহ শুনি আছো। শুনি আছোঁ মই, এটা টপিক লৈ কথা পাতিম তোমাৰ লগত।
হ'ব। অ', হ'ব আপুনি কৈ দিয়া, কি টপিকত ওপৰেদি কথা পাতিম আমি।
টপিকটো হ'ল আমাৰ অ', অ'
কোৱা।
অহ'। টপিকটো আহ', অ', মোবাইল মোবাইল আপুনি
অ', মোবাইল হ'ব। মোবাইলটো লৈ আমি কথা পাতিম আৰু ন' কি ভাল কি বৰা, ঠিকে আছে, আপুনি অ'।
এনে আপোনাৰ আপোনাৰ এলেকাত মোবাইল কোনটো চনত আপুনি এ আ ফাৰ্ষ্ট দেখা পাইছিলে? আপোনাৰ ঘৰৰ মানুহ কো-কু-উম', ঘৰৰ মানুহ কোনজন ফাৰ্ষ্ট লৈছিলে, বা গাঁৱত কোনজন ফাৰ্ষ্ট লৈছিলে, এইগিলা অলপ কৈ দিবা পাৰিবো নেকি?
অ', হয়। এইটোতো মোবাইলটো আমাৰ দিনাতহে আহিছে ন'। এইটো মানে আমি যেতিয়া সৰু আছিল। মই চাকে কেইবছৰ আছিল তেতিয়া ধৰক মই আঠ বছৰমান আছিল নেকি তেতিয়া আঠ বছৰৰ সাত মানে যেতিয়া মই ক্লাছ ছেভেন আৰু এইটত পঢ়ি আছিলে আৰু ন তেতিয়া মানে মোবাইলটো আহিছিল চাকেএই টাইমতটো আমি কি পিপেড মোবাইলেই ইউজ কৰা আছিল ন কিপেডে আছিল ইণ্টাৰনেটো ইমান মানে মানে ভালকে অহা নাছিল এই টাইমত কিবা টু জি এনেকা থ্ৰী জি এনেকুৱা আছিল চাগে আৰু ন
অ হয় হয় হয়
এনেকুৱা আছিল আৰু আমাৰ ঘৰত আছিল তেতিয়া দুই হেজাৰ দহ মানত নেক কি মানে চনটো ইমান ভাল কে মনত নাই আৰু কিন্তু আমাৰ অ মায়ে ফাৰ্ষ্ট মানে কিনিলে পেড মোবাইল হৈছিল আৰু মানে ঘৰৰে আছিল আৰু সেইটো চবেই ইউজ কৰা আছিল এনেকা আৰু আপুনি কৈ দিয়ক আৰু আপুনি কেই কেই চনত লৈছিলে মো
উম মই কম কম উম আহ ফাস্টত আমি দেখা পাইছিলো দুই হেজাৰ আঠ চনত আহ এটা মানুহ বা আমাৰে এই গাঁৱৰে মানুহ ই বেলেগত পঢ়িবা যায় ন ই মানে ফাস্টতে এ ব্লেক এড হোৱাইট ন নকীয়া মোবাইল টো আনিছিল আৰু সি শুনা পাইছে দে এ আহ তাৰপিছত আহ সি এটা লাক ইয়াৰ পিছত আৰু এজন মানুহ ইউ মানে গুৱাহাটীত থকা আছিল ই আনিছিল আহ ব্লেক এণ্ড হোৱাইট মোবাইল তাৰ পৰাই আমি ফাৰ্ষ্ট মোবাইলটো দেখিছো আৰু দুইহেজাৰ আঠ ন মান হব আৰু আৰু ই সময়ত মোবাইলটো মানে আহ চিম এটাই খোৱা আছিল ন এ ওৱান জি টু জি এ চাগে আৰু এইটো মোবাইল মানে আমিও টিপিবা দিছিল আৰু আমাকো টিপিবা দিছিল মানে লাৰবা দিছিল আৰু আৰু কি কয় এইটো অ এই মোবাইলতে এই খেলা দি আহ সাপৰ খেলা গম পাই ন আপুনি উম উম এইটো আমি মস্ত খেলা আছিল আৰু এই সময়ত আৰু কিবাকে যদি একবাৰ খেলবা পালি মানে মনটো সান্তনা হোৱা আছিল আৰু সময়ত আৰু এনেকেই দিনবোৰ গুচি গ'ল আমাৰ সৰু কালৰ আৰু ইয়াৰ পিছত আহ দুই হাজাৰ টু থাউজেণ্ড অ দুই হাজাৰ দুই হাজাৰ উম বাৰ তেৰ ছৌধ্য এই সময়ত মানে ডাঙৰ মোবাইল আহিছে আৰু ন এ কি কয় এইটো স্ক্ৰন টাচ মোবাইল বুলি কয় ন স্ক্ৰীন টাচ মোবাইল আহিছে আৰু কোনোবা কোনোবা লয় আৰু ময়ো লৈছিলো সৰু কালতো মই এনাই নকিয়া ইণ্ডিয়ান কিবাতো লোৱা নাই তথাপিও চাইনিজ ম উলাই আহে ন আগতে আহ চাইনিজ মোবাইল সৰু সৰু আছিল ন চাইনিজ মোবাইল মানে মইয়ো লৈছিলো আৰু আহ আমাৰ ঘৰত আমাৰ বাইদেৱে লৈছিল তাৰপিছত আমাৰ দাদাই লৈছে দাদ আহ ইয়াৰ পিছত আহ ইয়াত মবাইলতোৱে মই লৈছো আৰু পিছত পুৰণা হোৱা পিছত আৰু মই কিনি লোৱা টো মানে মোৰ দেৰি হৈছে দুই হাজাৰ চৈধ্য মানতে লৈছো মই চাগে কিনি লোৱা আহ সৰু মোবাইল কিনছো আৰু এই সময়ত, আহ সৰু মোবাইল হ'লেও এই সময়ত মানে আহ, লাভা বুলি এটা মোবাইল আহিছিল আৰু লাভা এইটো স্ক্ৰীনটাচ আছিল এনড্ৰইড ফাষ্ট ভাৰ্চন আছিল আৰু এইতো, দুই হাজাৰ চৈধ্যত আ আমাৰ বহুত মন আছিল আৰু, মানে ডাঙৰ মোবাইল ল লৱাৰ কাৰণে, কিন্তু আমি ল'বা পাৰা নাই। আহ, কাৰণ আমি সৰু হয় আৰু ঘৰতটো মেট্ৰিক চেট্ৰিক নে-নে দিয়া নাছিল নহয়। এইটো কাৰণে দিয়া নাছিল আৰু, আৰু ইয়াৰ পিছতে আহ টু থাউজেণ্ড ছিক্সটিন ছিক্সটিনৰ পৰা মানে ডাঙাৰ মোবাইল লবা পাইছি আৰু, ইয়াৰ আগত মই পাৱা নাই কাৰণ হাইস্কুল টাইমতটো, আহ মোবাইল নেদে নহ? ঘৰৰ মানুহকেইটা, এ আৰু সৰু মোবাইল বুলি ক'লে বহুত বহুত মানে হিষ্ট্ৰীৰি আছিল, আৰু আগতে মেমৰি ভৰুৱা আছিল। অ', মেমৰি ভৰোৱা পিছত, গান-গানটো আমি কম্পিউটাৰত তে, সোমাবা যাৱা আছিল নহ? শুনছে নে শুনা নাই আপুনি?
অ', শুনি আছো দিয়া।
আপোনাৰ ইণ্টাৰেষ্ট নাই নেকি, মোৰ লগত কথা পাতিব?
নাই মই শুনি আছোঁ ভালকে, একো কোৱা নাই আৰু আপুনি কৈ থাক এইটো ভাবি।
উম কৈ দিব অলপ চলপ কৈ দিব।
হ'ব।
উম, নহ'লে কাটা যাব নহ। উম, আৰু ইয়াৰ পিছত আমি কম্পিউটাৰত মেমৰি লৈ আহ আহ, গান ভৰাবা যাৱা আছিলে আৰু এইটো সময়ত। আপুনিতো গম পাই চাগে, আহ কম্পিউটাৰত যে, মেমৰি-মেমৰিখান ওলাই কিনে যে আমি গান ভৰাবা দেওঁ অ'। অ', গান ভৰাবা দি মোবাইলত, আৰু ভিডিঅ' ভৰাব দি এইগিলাক সময় আপুনি পাইছে নে পোৱা নাই?
পাইছোঁ, মনত পৰিলে আপুনি ক'লেনে তাই সেই টাইমটো মনত পৰিলে আৰু এতিয়া, আপুনি কৈ আছে।
আপুনি মোবাইল লোৱাৰ কাৰণে আগতে কান্দিছিল নেকি? ঘৰৰ কাৰ ঘৰৰ-ঘৰৰ লগত
নাই, নাই মোৰ এনেকা হোৱা নাই।
উম।
আপুনি ক্লাছ টেন পাছ হোৱাৰ পিছতে লোৱা হৈছে আৰু মোৰ। আপুনি কলি না, লাভা মোবাইল আহিছ আছিল সেই টাইমত, সেইটোৱে আছিল মোৰো লাফা মোবাইল আছিল আৰু। ফাৰ্ষ্ট টাইম সেইটো লৈছিলোঁ, তা
অ', আপ-আপ উম। উম, উম, আপোনাৰ' মবাইলৰ চক আছে নেকি?
মোবাইলৰ চকীন নাছিল নেকি, আ-আগতে আপুনি? মোবাইলৰ কাৰণে কান্দা, মোবাইলৰ কাৰ ঘৰত হাল্লা কৰা, এনেকুৱা মানুহ আছিল নেকি আপুনি আগতে?
উম, আপোনাৰ আপোনাৰ নেট লাগা জাগাত থাকক আপুনি।
নেটৱৰ্ক প্ৰব্লেম হৈ আছে আপোনাৰ হেল্ল' হেল্ল'
উম।
অ' শুনা
শুনা পাইছা ন আপুনি। অ' শুনা পাইছে ন আপুনি।
মই শুনি আছোঁ, হ'ব মই অলপমান ছাইডত যাই আছোঁ নেটটো।
উম, নেটৰ প্ৰব্লেম হৈ আছে, নেটৰ প্ৰব্লেম হৈ আছে আমাৰ। এতিয়া ঠিকে আছে বৰ্ত বৰ্তমান, অ' এনেকুৱা হ'লে মানে উম, এনেকুৱা হ'লে মানে আমাৰ কথা পাতা। এনেই যাব আৰু ন পানীত। সেইটো কাৰণে আপুনি অলপ নেট নেট য'ত নেট পায়। তাতে থাকক আপুনি ন। নহ'লে আমাৰ এইখিনি যিখিনি যিখিনি। কথা পাতছো এইখিনি গোটাই মানে পানীত যাব আৰু।
হয়, এতিয়াতো শুনি পাইছে নো আপুনি।
এতিয়া, মই উম, উম, শুনি পাইছো। এতিয়া শুনি পাইছো। অ' এতিয়া বৰষুণ আহিল আমাৰ দেখি অলপ অলপ আপোনাৰ। চাইডে আহিছে নে। উম, আমাৰ ফালেই আহি আছে উম, উম, অলপ চলপ।
বোৱ চাগৈ আমাৰ ছাইডতোটো মানে। আহিবও চাগে চেঞ্চ হৈছে আৰু।
উম, ঠিক। ঠিকে আছে, ঠিকে আছে, এতিয়া আমি মবাইলৰ বিষয়ে কথা পাতিলো ভাল লাগিল।
অ' ভাল লাগিলে আৰু আমাৰ টাইমটোও হৈছে। দে আৰু ন ভাল লাগিলে মোৰো কথা পাতি।
উম, ময়ো আপোনাৰ লগত কথা পাতি বহুত উম, আপোনাৰ লগত কথা পাতি উম। আশা কৰিলোঁ ময়ো। আপোনাৰ লগত কথা পাতি ময়ো বহুত ভাল লাগিল। আশা কৰিছো আৰু পিছত কথা পাতিব পাৰিম আমাৰ টো লগত ৰাখিছো ন এতিয়া।
দে হ'ব।
উম, ঠিক আছে।
ঠিক আছে।